হেল্লৌ'
হেল্লৌ'
কি কৰি আছা?
এনেই আছো, আপুনি?
হে মই অকমান ৰাস্তাফিলে, ওলাই আহিছো।
অঁ' কিবা খালে? ভাত খালো।
কি দি খালা?
বিলাহী আলু মাছ আৰু চাটনি বনাইছিলে।
কি চাটনি বনাইছে? কি চাটনি বনাইছে ঔ।
নে নাই, আপুনি ভাত খালে নে নাই?
মই ভাত খালোঁ, মই কঠালো গুটি। খাৰ বনাইছিলোঁ, আকৌ অকমান মাংস দি বনাইছিলো। কঠালো। সুদা কঠালো গুটিহে খাৰ বনাইছো, এ তোমালোকৰ ঘৰত লাও পাত আছে নিকি? হেৰি ৰঙালাও। হে লাও পাত দি খাই বেছ। ঔ তোমালোকৰ ঘৰত লাও। লাও পাত আছেনে নাই নাজানা তুমি কি কৰি থাকা নহ'লে।
নাই মই এনেই সেইবিলাক বস্তু ইমান চাই নোফোৰো নহয় মই ঘৰতে থাকো যে সেইটো কাৰণে।
হয় নিকি তোমাৰ মাক সুধিবাচোন নহয় লাও পাত কেইটামান দিবা আগতে মায়ে দিয়ে। শাক খাওঁ আওঁ। হেৰি কৰো ওয়াম, খাৰ বনাই- খাৰ বনাই খাও।
আমাৰ কিন্তু আজি লাওপাত কিবা চাটনি বনাইছিলে আছে চাগে।
হয় নেকি অকমান দিবাচোন ভাল লাগিছে নে খাই।
অ ভাল লাগিছে খাই সেয়াই দেখ।
তুমি বনাইছা নে মায়ে বনাইছে।
মা বনাইছে মই চাই।
অ কেনে কেনেকে বনাইছে। কি কি কি কি দিছে নহৰু দিছে নে?
নহৰু দিছে জল। তাৰ পাছত আকৌ লাও পাতটো চেপা মাছটোৱে দে এনেকে ভাপত দিছে দি কেনে। পিচি বনাইছে।
অ আমি আকৌ আমি আকৌ ভাপত দি নাখাওঁ দিয়া। হেৰি শলাত শূদা শলা খনতহে ভাজি লওঁ। ত এনেকে ভাই অক অলপ। গৰম কৰি লওঁ আৰু জলকীয়াখিনি নহৰুখিনি ভাজি লওঁ ভাজি লৈ। তেতিয়া সেনেকে পাতত পিচি কেনে তেতিয়া সেনেতে খাম।
অঁ। সেয়া পানিদিয়া ভাত দে খালো পানী তলা ভাত আছিল সেয়া দে খালোঁ।
পানী ঢালা ভাতৰ লগত হেৰি হোৱা ভূত জলকীয়া খাবাচোন। বহুত ভাল লাগে গোন্ধটোত। এইবাৰ মই ভূত জলকীয়াৰ আচাৰ অকমানো বনাই থৈ দিছো গছৰ কেইটামান লাগিছে। বেছি নহয় আৰু তিন চাৰিটা মান।
জলকীয়াৰ আচাৰ।
অ তোমালোকৰ আচাৰটো কেনেকে বনোৱা হেৰি কুটি কুটি দিয়ে নে না গোটাই দিয়ে।
গোটাই নেদে কুটি কুটি দিয়ে।
অ আমাৰো সেনেকে। কুটি কুটিয়েই দিওঁ গোটাই দিলে মানে কি খাব বেয়া এটা এটা লল।
খাব বেয়া।
এটা ললে মানে। আকৌ ছিগি থবও নহয় কৰিবও নহয় এটা খাবও পৰা নাযায় সেইটো কাৰণে বহুত দিগদাৰ। সেইকাৰণে আমি কটাৰী লৈ হেৰী ৰুটি বনোৱা যে সেই। টাইলচ আছে নহয় সেই টাইলচত কুটি কুটি কুটি সেনেকে তেলত দিওঁ তেতিয়া এটুকুৰ এটুকুৰ লও আৰু দালি ভাতৰ লগত খাই বহুত ভাল লাগে
অঁ আমাৰ হে তেনেকে বনাও
অ এইবাৰ গৰম বন্ধত আমি ফুৰিব যাম যাবা নেকি
যাম ক'ব লাগিব মাকো আমামাই যদি যাব দিয়ে তেতিয়াহ'লে যাম মা নহ'লে দেউতাক
অ হ'ব দিয়া নহ'লে অ কম দিয়া নহ'লে হেৰি কৰিম অ এতিয়াওঁ ঠিক হোৱা নাই কোন ঠাইত যাম এতিয়া প্ৰথমতে যাব পাৰোঁ মাজতো যাব পাৰো ঠিক নাই কিমাহ। কেতিয়া সময় মিলে সেনেকে যাম যোৱা বছৰ
অ কক গৰম বন্ধ এতিয়াও দিয়া নাই নহয় এতিয়াও পোন্ধৰ দিন বাকী আছেয়ে
অ পোন্ধৰ দিন বাকী আছেই যেনিবা অ গৰমৰ বন্ধত এইবাৰ হে কিবা মানে গ'লো হেৰি হ'ল ৰন্ধা বঢ়াকে গ'লো যে তেতিয়া একো চাবয়ে নাপালোঁ সৰু সৰু ল'ৰা ছোৱালী বিলাক স্কুলৰ পৰা গ'ল গাৰ্জেন বিলাকো গ'ল তাত গ'লো একো চাবই নাপালোঁ এইবাৰ ভাবিছোঁ কি ঘৰতে ৰান্ধা বাঢ়া তেতিয়া লৈ যাম টিফিন লৈ যাম বুলি ভাবিছোঁ ৰুটি ভাজি এনেকুৱা বনাই লৈ যাম চবেই যদি বনাই লৈ যায় তেতিয়া মানে কি চব বস্তু চাব পাৰা যায় তাত ৰান্ধা বাঢ়া খোৱাকে হ'লে বহুত দিগদাৰ হয় আৰু হেৰী কৰিব পৰা নাযায়
ঘুৰিবও নোৱাৰে
অ যোৱা বছৰ সেনেকে গ'লো তাত গোৱাম আমাৰ ওচৰৰ ল'ৰা দুটা লৈ গ'লো বুলিহে নহ'লে একদম। তাত বহুত আমাৰ হেৰি হ'লে কবি কুতিব লগা হৈছে। কবি গাজৰ তাৰপিছত আকৌ তিয়হে চালাদ বনাইছে। তাৰপিছত আকৌ কবি মটৰ কেঁচা মটৰটো যে। সেই কেঁচা মটৰে আকৌ মূলা এই যি হেৰি লেবেৰি ভাজি এখন বনাইছে আৰু মানে আহ।
কেচা চবজি
অ কেঁচা চব্জি দি লেবেৰি ভাজি অকনমান বনাইছে তাৰপিছত আকৌ ব্ৰইলাৰ। মাংস আকৌ আলু দালি দি সেনেকে বনাইছে এ। ইমান জল্দা জল্দি আৰু তাত খাম সেনে বস্তু হে চামনে কিহে। তথাপিওঁ এখন জোলনা এখনত ন উঠিলো আকৌ দলং এখন আছিল দলং খনত উঠিবই নিদিলে। দলংখন বোলে বেয়া হৈ আছিল। সেইকাৰণে গেতখন তালা মাৰি গৈছিল। এইবাৰ ভাবিছোঁ অকমান দূৰত যাম। সৰু- সৰু ল'ৰা ছোৱালী বিলাকৰ লগত নাযাওঁ। এই ডাঙৰ -ডাঙৰ ল'ৰা ছোৱালী লৈ যাম তেতিয়া ডাঙৰ -ডাঙৰ লৰা ছোৱালী। লৈ গ'লে মানে ভাল। তেতিয়া বস্তু চাব পৰা যায় এইবাৰ মোৰ সৰু ছোৱালীজনীও যাব। তাইকো লৈ যাম তোমালোকৰ কোন কোন যাবা। মাক সুধিবাচোন মা যায় নেকি।
অ সুধিব লাগিব। যোৱা যোৱা বছৰ গৈছিলোঁ নহয় কলেজৰ পৰা।
হয় নেকি।
কলেজৰ পৰা গ'লে বহুত। ভাল লাগে। ৰান্ধনী লৈ গৈছে তাৰ পৰা সিহঁত বনোৱা সিজোৱা কৰিছে চাহ।
অ আমি এই আমি সেইকাৰণে ভাবিছোঁ এইবাৰ ৰান্ধনীও নিনো। নিজে হেৰি বা নিজে ঘৰত টিফিন বনাই লৈ যাম বুলি ভাবিছোঁ।
অ আমি সেয়া স্কুলৰ পৰা কলেজৰ পৰা যাওঁতে সে তাতে বনাই লৈছোঁ।
আ আলু, আলু ভাজি আলু ভাজি নহ'লে কণী আমলেট বনাই।
উম, সে তাত টে বহুত ভাল লাগিলে।, পাহাৰ আছে তাৰছত নিজৰা পৰি থাকে, ভাল লাগিলে গৈ কেনে।
অ' আম আমিও তে আমিও মানে। গাৰ্জেন বিলাক গৈছে, ল'ৰা ছোৱালী বিলাক গৈছে যে একদম বহুত ভাল লাগিল গৈ পেলাই। এতিয়া গোটেই সোপাই মানে খ খোৱাটো মেইন কথা নহয়। এ গোটেই সোপা যে একেলগ হৈ গৈছো আও যি নাচ ল'ৰা- ছোৱালী বিলাকে যি নাচিছে গাড়ীৰ ভিতৰত বুঢ়া- ডেকা কোনো চিন নাই, চবেই নাচিছে। আও আমাৰ ইয়াতে খেল হ'ব। এবাৰ হৈ গ'ল এতিয়া আকৌ খেল হ'ব। তুমি আহিবাচোন, বহুত দিন হ'লচোন আমাৰ ঘৱত আহাই নাই।
অহ,
তুমি আহ খেল এইটো মানে কাবাডী খেল দিয়ে, প্ৰথম দিয়ে। ডাঙৰ মানুহৰ তাৰপিছত দিয়ে সম হেৰি অকমান মজলীয়াটো আৰু তাৰ পিছত দিয়ে একে সৰু- সৰু ল'ৰা ছোৱালী বিলাক। আমাৰ ইয়াত বোৱাৰী মানুহও খেলে, বুঢ়া মানুহও খেলে, চব ভাগে ভাগে খেলে আও তাৰ পিছত আকৌ কুইজ কুইজ প্ৰতিযোগিতা পাতিছে আমাৰ ইয়াত তাৰপিছত বত টা বিতৰণি হওঁতে তেতিয়া আকৌ হেই লটাৰী টিকেট কাটিছে।
ওম, স্কুলত স্কুলত নেকি? স্কুলত নে নে কি বেলেগত?
নাই, আমাৰ স্কুলৰ ওচৰতে এ ফিল্ড এখন আছে যে সেই ফিল্ড খন ফিল্ড খনতে হে পাতিছে আমাৰ গাঁওৰ মানুহ বিলাকে পাতিছে আও।
অ মই ভাবিছো স্কুলৰ পৰা পাতিছে নেকি?
নাই স্কুলৰ পা স্কুলৰ পৰা আমাৰ ফেব্ৰুৱাৰী মানত খেল হয়। সেখন হ'লে তেতিয়া লৱা ছলি বিলাকে ফেব্ৰুৱাৰীতেই বিতৰ বটাঁ বিতৰণি হৈ গল ইয়াত মানে ৰাতি গায়কো আনিছে যে, এ বহুত মানুহ হৈছে। ভাল লাগিছে তোমাক খবৰ দিবই পাহৰিলোঙ তুমি এনেই আহিছিলা নেকি সাঙবা খেল সেই ৰাতি?
মই গৈছিলো, সেই ৰাতি তিনটা বজালে আছিলো ভাল লাগিলে।
অ' হয় নেকি? মই বোলো নকলোয়ে। নকলোৱে আহিছানে নাই?
আকৌ কাইলছ লটাৰি খেল আছে, লটাৰি খেলৰ লগত আকৌ আধুনিক নৃত্ হ'লেই নেকি কাইলে।
হয় নেকি গাবা নিকি? আগতে চোন গোৱা, এতিয়া গাবা নি
জানো! আগতে গাইছিলো, নাচিছিলো, এতিয়া ঘৰ পৰা অলপ ডাঙৰ হ'লো যে গালি দিয়ে নাচিব নিদিয়ে।
এ না নাচিলে গান গালে কি বেয়া নিকি?, ভাল হে। দে অকমান এক্সপিৰিয়েঞ্চ হ'ব, স্বাস্থ্যৰ কাৰণেও ভাল। তোমাৰ যি স্বাস্ স্থ্য ধৰিছে শকত হৈ গৈছা, এতিয়া ব্যাম কৰিব লাগে, এ নাচা বাগা কৰিলে ভাল হে বেয়া নহয় নহয়।
উম ঘৰ পৱা নিদে আগতেটো জলোতেও অলপ স্বাস্থ্যটো ক'মে আছিলে, বা বেছি ভাকাৰ আছিলে যেতিয়া ইমান বেমাৰ নাছিলে এতিয়া বহুত বেমা
এই বেমাৰ এতিয়া সেই কইবা অকমান দৌৰা ধপৰা কাম কৰিবা, তেতিয়াহে ভাল হব, আকৌ এতিয়া খোৱাও চাগে বাচি বাচি খোৱা, এতিয়া শাক সেউজীয়া শাক পাচলি খাব লাগে। এতিয়া ল'ৰা ছোৱালী বিলাকে সেউজীয়া শাক পাচলিয়ে নাখায়।
সেউজীয়া শাক পাচল পা যায় নে। অ বাহিৰা এনেকে চিপছ তিপছ মেগি চেগি বনাই খাওঁ, দিনত তেনেকে থাকো আও।
সেই সেইবিলাক খালে বেয়া, স্বাস্থ্যৰ কাৰণে বেয়া, এতিয়া আমাৰ ইহঁতকো কম নহয়, একদম মেগি চেগি নাখাবা দেই কিন্তু সিহঁতে খাবহে বেয়া পায়। দোকানৰ বজাৰৰ পৰা লেচাৰী আনিছে, বনাইছো সেয়া নাখায়। পটল বনাইছো সেয়া নাখায়, পটল আকৌ বাকলি গুচ চাই দিব লাগে, তেলত ভাজি দিব লাগে তেতিয়া খাই। আকৌ এতিয়া এবাৰ খালে বুলিয়ে আৰু নুখোৱাই। এতিয়া ভাল নালাগে খায়ে, দৰকাৰ
এনে চব্জি ভাজি বনালে নেখাওঁ।
হয় নেকি। হে খাব লাগে। আজিকালি সেউজীয়া শাক- পাচলি নাখালে চকু ৰশ্মি কমি যায়।
অ।
স্বাস্থ্য কাৰণে বহুত বেয়া, কেলচিয়াম কমিলে।
খাবতো নোৱাৰো কেঁচা চব্জি।
উম' কেঁচা চবজি নাখালে কেনেকে হ'ব, আজিকালি ল'ৰা ছোৱালী বিলাক নাখায় কাৰণেতো ইমান বেমাৰ আছে, এনেই ইমান বেমাৰ নহলে হেঁতেন।
অ।
ৰাতি আহিবাচোন আমাৰ ঘৰত, হেৰি চাটনি বনাম চাটনি অকমান লৈ যাবাহি। উম' চাটনি খাই বোলে বৰ ভাল পোৱা? তোমাৰ মাই মাই কৈছে, এনে মানিমুনি মানিমুনি চাটনি খোৱা নে।
খাওঁ পথাৰৰ পৰা লৈ যাম দিয়া, আপুনি বনাব।
অ আম আমি কেঁচাই খাওঁ বেছি। মানিমুনিখিনি ভালকে ধুই অ অ। মানিমুনি খিনি ভালকে ধুই লওঁ, ধুই লৈ তাৰ পিছত হেৰি কৰো নহৰু দিওঁ, পিয়াজ দিওঁ, কেঁচা জলকীয়া দিওঁ। দি লৈ তেতিয়া মানে পাতাত পিচি পেলাই, তেতিয়া সেনেকে খাওঁ। তোমাৰ মায়ে বনাই নে?
মায়ে বনাই। টো বাচি গলে ভাজি বনাই।
আমি কেতিয়াবা কেতিয়াবা আলুৰ লগত ভাজি দিও খাওঁ। এতিয়া হ'ব দিয়া, ৰাখিছো, ৰাখিছো অলপ দেৰি তোমাৰ মা আহিলে ফোন মাৰিম হা?
অঁ।